হেল্লো? অ, ভালে আছে? অ ভালে ভালে আপোনাৰ কি খবৰ? খবৰ?
মোৰো ভাল! কি কৰি আছে?
এইয়া মই মানে এতিয়া হেৰী কৰী আছোঁ, ঘৰুৱা কামতে আৰু অলপ-চলপ ব্যস্ত।
অ হয় নেকি! অ-অ, এইয়া মইও হেই আচল তেই ঘৰুৱা কামতে ব্যস্ত আৰু এতিয়া হেইয়া আৰু ব্যস্ত মানে কি আৰু? ঘৰটোতো, হয় হয় ঘৰ দুৱাৰ হেই চাফা। হয় হয় হয়, সেয়াই এই ঘ ঘৰ দুৱাৰ চাফা কৰি বোলো এতিয়া হেই দুপৰীয়া আ লাগো, অ', তাৰ পিছতে হেয়া ক থা এটাই মনত পৰীয়ে আপোনালে ফোন কৰিলোঁ।
হয় হয় কওকচোন?
অ, এই আহাৰ বনোৱা কথাটো লৈ আঁচলতে। এই আপোনালোকৰ ঘৰলে যে তে আমি গৈছিলোঁ আপ আপুনি মুৰ্গী মাংস খৰিচা লগত ৰান্ধি খুৱাইছিলে। আপোনা মনত আছে?
হয় হয় হয়।
অ', অ', হয় আ মি খাই ইমানেই ভাল পালোঁ সেইদিনাখন। আমি ঘৰত আহি প্ৰায় আপোনাৰ সেই উম আঞ্জা খনৰ কথা পাতিয়ে থাকোঁ মুৰ্গী মাংস লগত খৰিচা দিয়া। অ', এই হেৰী কি কয় কেনেকে বনাইছিলে হয়, মই ভাৱিছে মুৰ্গী মাংস অলপ আছে মানে বে, মই বোলো আজি মোৰ গি মাংস আৰু খৰিছাওহে আ আনিতু বজা বা কিনি থোৱা আছে, মই ভাবিছো মই বোলো দুপৰীয়া খাও যদি হে আৰু মুৰ্গী মাংস‌ খৰিচা দিয়ে ৰান হো আপোনাক এবাৰ সুধি লওঁ বোলো কেনেকে ৰান্ধিছিলে।
মই মুৰ্গী মাং স খিনি মানে হেৰি কৰি লওঁ অকণমান দেৰি কেৰাহীত, ভালকে ধুইলো কেৰাহীখন তে অকমান।
হয়, অ'।
অকমান গৰম কৰি লওঁ পানীখিনি, তাৰ পিছত মাংস ভাল ভাল চাই, কেৰাহীত দি দিওঁ। দি নিমখো দি দিওঁ অলপ, ‌উম। অকমান নিমখ দি উতলি থাকিব দিওঁ। উতলি থাকোতেই ঢাকোনখন লগাই দিওঁ তাৰ পিছত ধৰক মাংসৰ লগত আপুনি আলু দিব পাৰিব। আকৌ ধৰক গাজৰো দিও বুলিওঁ পাৰে, বইল গাজৰ বইল হ'ব তাতেই। বিনু দিব পাৰে, ডাঙৰ ডাঙৰ কে কাটি অ', সেনেকে অলপ পিছত উতলি থাকোতে আলু, বিন গাজৰ এইবিলাকো দি দিওঁ। তাৰ পিছত লাহেকে অলপ পিছত পিঁয়াজ, আদা, নহৰু সেইখিনিও খুন্দি লওঁ।
অ হয় নেকি, অ হেৰি যে আ আপুনি মানে হেৰি, কি কয়, পিয়াজ পিয়াজো আপুনি বাতি দিয়ে মানে ন?
এনে পিয়াজটো- বাতি নিদিওঁ, পিয়াজতু মানে আপুনাৰ কাতি দিওঁ। স্লাইচ কে কাটি দিউ পিয়াজতু, টুকুৰা টুকুৰ সৰু সৰু কে, অ, কেকিন্তু আদা নোহোৰু খনি খুন্দি দিউ। থেথেলিয়াই দিওঁ।
অঁ অঁ হয় নেকি, অঁ অঁ।
তেনেকে দি আকৌ ঢাকন লগাই থৈ দিওঁ অকনমান দেৰি। তাৰ পিচত আকৌ অলপ পিচত বিলাহী দি দিওঁ। বিলাহী আপুনি পৰিমাণটো চাই লব আৰু। আঞ্জাখনত পৰিমাণখিনি চাই বিলাহী দুটা ক'বাত ক'বাত এটা যিমান লাগে আৰু সেনেকে মিলাই দি দিওঁ দি উতলি থাকে, উতলি উম।
কথা এটা সোধো আপোনাক। আপুনি খৰিচা টেঙা দিয়াৰ পিছতো আপুনি মানে দিওঁতেও যদি বিলাহী দিয়ে মানে তেতিয়া, আঞ্জাখন ইমান টেঙা
টেঙা নহয়, অ', বিলাহীটোৱে ইমান টেঙা নকৰে, দেখিলেটো ৰং টো ধুনীয়া হয়, মানে। মাংসখিনি দেখিবলৈও ৰংটো ধুনীয়া লাগে যে। সেই ৰংটো অকমান ধুনীয়া ৰং এটা আহে মাংসখিনিত। সেই বিলাহী এটা দি দিওঁ, তাৰ পিছত অলপ উতলি উতলি থাকোঁতে থাকোঁতেই আও খৰিচাখিনি দি দিওঁ। খৰিচাখিনি দি আও ঢাকোন লগাই থৈ দিওঁ। হয়, ধৰক, অকণমান, অকণমান পানীতো শুকাই আৰু বেছি শুকাব নিদিওঁ জুলটোও ভাল লাগে নহয় আঞ্জাখিনি, তাপা ন নমোৱাৰ আগে, আগে, সেই আপোনাৰ, ধনীয়া যদি থাকে, ধনীয়া বা মানধনীয়া থাকিলে মানধনীয়া দি দিব পাৰিব আপুনি। নমোৱাৰ আগে, আগে ব্ৰইলাৰ তাত তেলৰ, মানে, একো কাৰোবাৰ নাই
অ', আচলতে মুৰ্গী মাংসতটো, অ', হয়, আজি মই তাকে মুৰ্গী মুৰ্গী মাংস অলপো আছে। বজাৰৰ পৰা খৰিচা কিনি থোৱাও আছে। তাকে ভাবিছোঁ, বোলো, মই সেয়া আঞ্জাখন বনাওঁ। সেইদিনাখন আপোনালোকৰ ঘৰত খাই, মানে, খুবেই ভাল লাগিলে। আৰু লগতে, হেৰি তাত হালধি দিব নালাগে, ন?
অ', কিছুমানে হালধী দি দিয়ে। মই কেতিয়াবা দিওঁ, কেতিয়াবা নিদি দিওঁ। কেত কেতিয়াবা দিওঁ। অ', আপোনাৰ নিজৰ কথা। দিবও পাৰে, নিদিবও একো নাই সেইটো।
অ'। আপুনি যে, বইল বনাইছিলে গমেই নেপালোঁ। হয়, হয়, মানে আম আঞ্জাখন এনেকুৱা লাগিলে যেন তেলতহে, তেল দি বনাইছে তেনেকুৱা নিচিনা লাগিলে আচল তে এয়া মুৰ্গী মাংস বহুত তেল ওলাই সেইটো কাৰণে নি সেই তেলখিনি এনেক অ', অ', ওলাই যোৱা তেলত বনোৱা নিচিনা লাগিলে। আৰু এটা কথা সুধো হেৰি, আপুনি যে, খৰিছাখিনি মাংস খিনিত দিলে মানে, মাংস খিনি প্ৰায় সিজা পাছত খৰিছাখিনি দিব লাগে নে? নে আধা সিজাতে দিব লাগে?
মানে পূৰা সিজাই নিদো, অলপ সিজিবলৈ থাকে আৰু। অকনমান সিজো সিজো নিচিনা হয়গে আৰু মানে এ পূৰা সিজি নাযায় ধৰক, সেই নমোৱা আগে অ', আশী শতাং অ', আশী শতাংশ মান, তেনেকুৱাতে খৰিছা যদি আপুনি কুকাৰত বনায় কুকাৰত যদি দি দিয়ে, তেতিয়া আপ আপুনি ধৰক, কুকাৰটোৱে প্ৰথমৰ পাই চব একেলগে দি চিতি‌ হুমে হুচেলটো মাৰিব পাৰিব। দি কেৰাহীত বনাওঁ ভাৱে মানে, সেই মত প্ৰথমে মাংস দিলোঁ, তাৰপা আলু। পাচলি আদা নহৰু পিয়াজ সেনেকে দি দি যাওঁ যদি মই কুকাৰত বনাওঁ মানে কুকাৰত ধৰ মাংসৰ পৰিমাণ চাই পানী দিওঁ, আলু আদা, আদা, নহৰু সৰু পিয়াঁজ, সকলোখিনি একেলগে দি চিটি দুটা মৰাই
দি চিটি দুটা মৰাই দিয়ে ন? অ', কিন্তু হেৰি সোৱাদ টো কিজানি কেৰাহীত বনালে বেছি সোৱাদযুক্ত হ'ব ভাল হয়, নে? চব বেলেগ বেলেগ কৈ এটা এটা কে দিয়া হয়, অ'।
তেনেকে দিওঁ, আহিব মই ৰান্ধি খুৱাম।
হয়, হয়, যাম, যাম আৰু হেৰি জলকীয়া দিব আপ আপোনালোকে মানে হেৰি জলকীয়া দিম ন? আমাৰ আকৌ এচ ঘচ চবে মানে অকমান জ্বলা অলপ হ'লে ভাল লাগে। খাই এয়া জলকীয়াটো উম।
আকৌ অকমান জানি সৰু হৈ হৈছে যে। সেই খাব নোৱাৰে সেইবুলি মই জলকীয়া দিওঁতো দিয়া নহয়। কিন্তু আপুনি জলকীয়া দিব পাৰিব। ধুনীয়াকে পাৰিব একো নাই।
অ', অ', অ'। জলকীয়া অলপ কেইটামান সৰহকে দি দিম আৰু অ', তাৰমানে কেলে সুধিলো জানে নাই? তামানে খৰিচা খিনি কথা হেৰি খৰিচা দিলে আ টেঙা পতকে আক আকৌ বা নিসিজে বুলি ভ তাৰমানে ধৰক, অ' আ প্ৰথমে যদি খৰিচা দিয়ে, তেওঁ মানসটো নিসিজিব কলি মানে ভয় লাগে যে, টেঙাই কেতিয়াবা নিসিজাইটো, অ', উম। আৰু হেৰি খৰিচা খিনি আপুনি, হয়। এ হেৰি কি কয় ঘৰত বনাইছিলে নে? এনেকে কিনা খৰিচা ব্যৱহাৰ কৰিছিলে?
খৰিচা মই কিনা নহয়, ঘৰতে বনোৱা। আপোনাৰ বাঁহৰ গাজ কিনি অনা হৈছিলে। বজাৰৰ পা হয়। সেই গাজা আনি পেনেই ঘ ওচৰতে ৰুকনিত হু পিহি ল'লো পিহি লৈ ঘৰতে নিমখ অকণমান দিন ৰ'দ দি পিনে বট বটলতে ভৰাই থৈ দিছো।
অ', হয়, নেকি পিহি লোৱাৰ পিছত কি কৰিলে আপুনি? হেৰি
অকমান পিহি লোৱা পিছত মানে অকন ৰ'দত দি অ', বটলো ভৰাই দিলো তাৰপা অলপ পানী অক অকমানো দিলো দি অকমান দুদিনমান ৰ'দ দি আৰু তেনেকে থৈ দিছো ঘৰতে।
অ', পিহা পিছত আকৌ বেল হয় নেকি? পিহা পিছত মানে আকৌ ওপৰত পানীও দিব লাগে নেকি অলপ?
হয়, হয়, হয় অকমান পানী দিবও লাগিব। তেতিয়া ধৰক আপোনাৰ তাৰ ৰসকণ ন হ'লেও ব্যৱহাৰ কৰিব দিব পাৰে অ', চব্জিত দিব।
অ', অ', অ'।
তাৰ ৰসো বুলি পাৰিব।
অ', হয়, নেকি? অ'। মইত মানে কি হয়, জানে নে নাই ঘৰত মানে খৰিচা বনাও যে, এ মোৰ কিন্তু খৰিচাবোৰ খুব সোনকালে মানে ভেঁকুৰ উঠি যায়। ভাল ন অ', এয়া আপোনাৰ এ আ দি তিনি চাৰিমাহ মান খুব থাকে আৰু মানে বে খুব বেছি নহয় তিনি, চাৰিমাহ থাকে তাৰপিছতে দেখো মানে ভেঁকুৰ উঠি যায় মই এ দুই, তিনি বাৰ মান বনালো বুইছেনে? এই ভেঁকুৰ উঠি, উঠি যায় কাৰণে আৰু তা পিছতে এতিয়া নবনোৱা হ'লো, এতিয়া সেই বজাৰৰ পৰা কিনিয়ে খাওঁ।
অ', অ'। খৰিচা
হয়, এয়া আচলতে মোৰ আছিলে আচলতে সেই
চিছা, আইনা, আইনাৰ বটলবোৰ যে এনেকুৱা আ আইনা থকা বটলত থব লাগে, প্লাষ্টিক বটলত থলে মানে আপোনাৰ হেৰি হৈ যায়।
অ', অ', না, অ', অ'। মই, হে বা হেৰি কি কিয় এনেকে মানে বহুত দিনলৈকে থোৱা আচাৰে হওঁক বা খৰিচা হওঁক সদায় আইনা গ্লাছে আ, ব্যৱহাৰ কৰোঁ, আইনা বটলে কিন্তু হে এ, আপোনা মই আচলতে ভুল কাম কৰিলোঁ, এ আপোনা ৰ'দত নিদো। আ, অঃহ, পানীত এ পানীতো নি নিদো আৰু ৰ'দটো নিদো খুব সম্ভৱ তাতে মোৰ ভুল হ'ল নেকি? অ', সেইটো কাৰণে এইবাৰ পা মানে অক কমান পিহি অকনমান ৰ'দত দিয়া পাছতহে যেতিয়া আপুনি ভৰাই তেতিয়া পানী দিয়ে ন?
হয়, হয়, হয়, যিটো পাত তত দিওঁ, সেইটোতে গামাত যিটো পাতৰেই পিহোঁ, সেই তাতে থৈ পানী অকণমাণ তাতে দি থৈ দিওঁ আও সেই পানীখিনি সৈতি একেলগে ভৰাই দিওঁ, বটলত।
অ', হয় নেকি অ', এইবাৰৰ পৰা মইও তেনেকে থব লাগিব।
আচাৰ থওঁ বুলিও পাৰিব, খৰিচা, অলপ জলকীয়া চলকীয়া দি। আহিব, মই আকৌ আপোনা ম বটলত থৈ দিছোঁ অলপ। খৰিচা, আপুনি লৈ যাব পাৰিব।
হয়, হয়, এদিন আপোনালোকৰ ঘৰলৈ আহিম, এদিন আপোনালোক আকৌ আহিবচোন এদিন-এদিন হেৰি ৰাতি আঠ হয়, আমাৰ ঘৰতে খাবহি মই আপোনালোকক মাতিম পৰিয়াল আহিব দেই এদিন অ', ভালকৈ বহি কে এসাঁজ খাম, অ', ঠিক আছে তেতিয়াহলে, হয়-হয়, মই খলি খৰিছা ৰান্ধি খুৱাম অ', ঠিক আছে ন ৰাখিছোঁ তেতিয়া হ'লে লগ পাম, অ'-অ', উম্, ধন্যবাদ।
অ', ঠিক আছে।